নমস্কাৰ।
নমস্কাৰ কি কৰি আছে আপুনি?
এ আছো আপোনাৰ মানে যিডাল গৰম পৰিছে অলপ এ ফেনৰ তলতে বহি আছিলো। আপোনালোকৰ তাত কেনেকুৱা? খোৱা বোৱা চাহ খালো অলপ আগত চাহ খালো এতিয়া মানে ভাত খাম আৰু ভাত কি খাব, আপোনাৰ যিডালহে গৰম পৰিছে অলপ পিছত খাম আৰু।
কি বনালে আজি?
আজি বিশেষকে একো নাই দিয়ক, আজি মানে আপোনাৰ কি হৈছে এয়া ঘৰত আপোনাৰ কি কৈছিলে এইয়া ফিচাৰী এটা আছিলে মানে আমাৰ মানে ঘৰৰ পিছফালে।
হয়।
আজি মানে পুৱা ভাগতে কি কৰিলো মানুহ কেইজনমান লগাই লৈ আজি তিনটা মান বজাতে পুৱাই মানে তিনটা বজাতে উঠি মানুহ কেইজনমান লগাই লৈ আপোনাৰ কি কৰিলো ফিচাৰীটো আপোনাৰ মানে সিঁচিলো।
হয়।
আপোনাৰ তাত মানে আপোনাৰ সম্পূৰ্ণ আপোনাৰ মানে গোটেই আপোনাৰ থলুৱা মাছবোৰ মানে মই মানে তাত মানে জিৰণ দিছিলোঁ। সৰু মানে পোনা, পোনা থাকোঁতে আনিছিলোঁ, এতিয়া সেইয়া পোনা খিনি এতিয়া যে ডাঙৰ যেতিয়া হ'ল এতিয়া মানে কি কৰিছোঁ আপোনাৰ তাকে মানে আপোনাৰ যোৱা বছৰ দিছিলো, এক বছৰত আপোনাৰ হৈ যায় মোটামুটি আপোনাৰ খাব খাব পৰা জোখৰ হৈ যায়।
হয় হয়।
আপোনাৰ মোৰ পুখুৰীটো ডাঙৰ আপোনাৰ এক বিঘা মাটিত আছে সম্পূৰ্ণ।
কি কি মাছ আছে বাৰু?
আপোনাৰ ৰৌ, মিৰিকা তাৰপিছত হলিহনা, তাৰপিছত আপোনাৰ আছে থেকেৰা আছে আপোনাৰ, আপোনাৰ বিভিন্ন বিভিন্ন ৰকমৰ আপোনাৰ পু পুঠি মাছ আছে, মিছা মাছ আছে-
হয় হয়।
তাৰপিছত আপোনাৰ আছে হেৰি কুচিয়াও দিয়ে কিন্তু আপোনাৰ ব বৃহৎ পৰিমাণে আপোনাৰ কি কুচিয়াও ওলায় আমাৰ খালটোত। তাকে তাকে আজি মানে কি কৰিলোঁ আপোনাৰ পুৱা ভাগতে সেয়া মাছ। মাছ-চিছ মাৰি লৈ আপোনাৰ কি কৰিলো বজাৰলৈ লৈ গ'লো। নি সেয়া বজাৰত আপোনাৰ বি বিক্ৰী কৰি আহি পেলাই এতিয়া ঘৰত মানে কি কৰিলো মাক ক'লো কি এইখিনি মাছ অলপ আপোনাৰ কি আছিলে যিহেতু আপোনাৰ থলুৱা মাধ্য আমাৰ ঘৰৰে হয় থলুৱা কোনো আপোনাৰ তাত একো আপোনাৰ ৰাসায়নিক দ্ৰব্য-চ্ৰব্য আপোনাৰ ব্যৱহাৰ কৰা নাই, সাৰযুক্ত বস্তু একো দিয়া নাছিলো।
হয় হয়।
সেইবাবে মানে কি কৰিলো এতিয়া ইয়াত- মাক সেয়াকে বনাব দিলোঁ, এতিয়া চাগে খাম চাগে। প্ৰায়, প্ৰায়- প্ৰায় প্ৰায় ভাগ মাছ আপোনাৰ মানে কি হৈছে আপোনাৰ বিক্ৰী কৰা গৈছে, বাকী অলপ চলপ আছে। সেইখিনি আপোনাৰ মানে এনেই ওচৰ পাঁজৰ মানুহ আপোনাৰ পৰিয়াল-চৰিয়াল তেনেকুৱা মানুহক আপোনাৰ দিয়া গৈছে আৰু। বাকী প্ৰায় ভাগ- মাছ আপোনাৰ এতিয়া যিহেতু আমাৰ মানে এতিয়া কি হৈছে মই মানে আপোনাৰ এইয়া গোটেই বছৰটো মানে মই মানে আমাৰ এই পুখুৰীটোৰ ওপৰতে নিৰ্ভৰ কৰো বুজিছা। আমাৰ মানে কি হয় পুখুৰীটো আপোনাৰ মাছ আপোনাৰ মানে তাত- পালন কৰি পেলাই আমাৰ বিক্ৰী কৰি মানে গোটেই বছৰটো খৰচা মানে আমি মানে এবাৰতে উলিয়াই লওঁ আৰু।
হয় হয়।
ভালে মান বাৰু ভালে মান খৰচ আহ' আপোনাৰ লাভা উপকৃত হৈছো বাৰু পুখুৰীটোৰ পৰা আপোনাৰ ভালেমান পইচা পোৱা গৈছে।
হয়
তাকে মানে এয়া এতিয়া কি কৰিব আপোনাৰ আজিৰ দিনটো আপোনাৰ মানে ৰাতিপুৱা ভাগত আপোনাৰ সোনকালে উঠি আহ ফিচাৰি আপোনাৰ এ পানী সিচাত বেয়া মানে ব্যস্ত আছিলো ন সেইবাবে মানে এতিয়া কি হৈছে গাহটো মানে বেয়া লাগিছে। গতিকে মানে অকণমান ফেনৰ তলতে বহি পেলাই এতিয়া ভাত খাই শুই যাম আও।
নাই নাই আপোনাৰ মাছৰ চাছৰ আপোনাৰ এইবোৰ দিব লাগে আপোনাৰ এ মাছৰ পৰা আপোনা নাৰ মানে বহুত লাভ আছে
হয় হয় নিশ্চয় নিশ্চয়। বাকী খোৱা বোৱা হ'ল আপোনাৰ?
হয় হয় মোৰ খোৱা বোৱা হ'ল বাৰু।
হয় হয় হয় হয় হ'ল। আজি আপোনাৰ কি হৈছিলে আমাৰ আমাৰ ইয়াৰ পঞ্চায়তত মানে আপোনাৰ কি হৈছিলে গাঁও পঞ্চায়ত আছে যে আমাৰ
হয়
হয় তাত আপোনাৰ কি হৈছে যি আপোনাৰ অসমৰ যি থলুৱা খাদ্য আছ ছে থলুৱা খাদ্যৰ ওপৰত মানে এখ এখনি প্ৰতিযোগিতা আইউজন কৰে, হয় আইউজন কৰা হৈছিল। গতিকে তাত মানে আপোনাৰ কি হৈছে গোটেই আপোনাৰ গাঁৱৰ মানে আপোনাৰ যি আপোনাৰ গোট থাকে নহয় গোটৰ সদস্য সদস্যি সকল আপোনাক গৈছে তাত গৈ পেলাই আপোনাক। কি‌ কৰিছে এই থলুৱা খাদ্যসমূহৰ সম্ভাৰ। সমূহৰ আপোনাৰ এখন মে মেলা বিয়ে ক'ব লাগিব আও প্ৰতিযোগিতামূলক মেলা এখন আয়োজন হৈছে তাত আপোনাৰ মানে স্থানপ্ৰাপ্তও ৰাখিছে আপোনাৰ তিন তিনটা স্থান আপোনাৰ মানে তাত ৰাখিছে গতিকে সেয়া মে লাত আপোনাৰ কি হৈছে আমাৰ ঘৰৰ উম ঘৰৰ মাও গৈছিলে মা গৈ পেলাই তাত আপোনাৰ এয়া স্থান পাবলৈ সক্ষম হৈছিল বাৰু।
বা আপোনাৰ মাকো গৈছে ন, কি বনাই নিছিলো তেখেতে?
বনাই নিছিলে বিশেষকে একো নাই আপোনাৰ যিহেতু আমাৰ ঘৰৰ আজি কৈছিলো ন আপোনাৰ। ফিচাৰিটো যি আপোনাক সানিছে সেই কৰিছিলো।
হয় হয়
তাৰ আপোনাৰ কি আছে কেঁকুৰা আপোনাৰ পোৰা লৈ গৈছিলে কেকুৰা আপোনাৰ যিটো কেঁকুৰা পুৰা আপুনা পুৰি পেলাই আপোনাৰ কিবা চাটনি এটা কৰে নহয় আপোনাৰ পিতিকা বুলি কয় হয় সেইটো আপোনাৰ কৰিছো আৰু আপোনাৰ গৰৈ মাছৰ পিটিকা পৰা গোটেই খিনি আপোনাৰ থলুৱা মানে আপোনাৰ গোটেইখিনি মাছৰে আঞ্জা আৰু ঔটেঙা, ঔ টেঙাই মাছে আপোনাৰ মাছে পিয়াই পিয়াঁজ দি পেলাই আপোনাৰ মাছ বনাইছোঁ ঐ টেঙাই মাছে আপোনাৰ মাছে আপোনাৰ হয় হয় হয় হয় মাছে লাই শাকে আপোনাৰ
হয়
হয় মাছে নেমুৱে মাছ কলপাতত দিয়া হয় মাছ কলপাতত দিয়া হয় গোটেইখিনি মানে হয় হয় কলপাতক দিয়া আমাৰ আপোনাৰ গোটেইখিনি মানে আপোনাৰ আও থলুৱা কচু দি পেলেও বনাইছে আপোনাৰ কচু দি খাই পাইছে
নাই নাই সেইটো আমি ফুৰিব কেনেকে বনাইছে বাৰু জনাব নেকি?
সেইটো আপোনাৰ বিশেষকে একো নাই আপোনাৰ যেনেকে মাছৰ আঞ্জাটো বনাই ন
হয়।
ঠিক সেইদৰে বনালে হ'ল, খালি আপোনাৰ কচুটো আপোনাৰ কি আপোনাৰ কচুটো আপোনাৰ এইটো আপোনাৰ নামটো মই পাহৰিছো কচুটো এ মায়ে জানে বগা কচু নেকি, হয় হয় সেই কচু দি বনাই আপোনাৰ খাদ্যটো ভাল লাগে আপুনি এ অকণমান ঘৰত এবাৰ চেষ্টা কৰি চাবচোন।
ভাল লাগে ন।
হয়-হয়, হয়-হয়।
ট্ৰাই কৰি চাবো লাগিব।
হয় ভাল লাগে ভাল লাগে।
তাৰপা হৈছে গম পাইছে নাই খালো খালো খাই বৈ উঠছো বাৰু। আপোনাৰ নেটৱৰ্কটো বহুত বেয়া আহি আছে।
মোৰ মানে আজি মানে অকমান পেটৰ গণ্ডগোল কৰি আছে বুজিছে। মই মানে
হয় হয়।
অফি অফিচত যাম। পেটৰ গণ
সেইবোৰে সেই সেইবোৰে আজিকালি মানুহে হয় হয়, মানুহে আজি কি কৰে আপোনাৰ, বিৰিয়ানী খাবো আপোনাৰ হয় বিৰিয়ানী খাবো, চাওমিন খাবো আপোনাৰ এই সয়াই মানে আপোনাৰ কি কৰে পেটৰ আপোনাৰ যিটো আপোনাৰ মানে গেছৰ সমস্যা কৰি দিয়া ন, এইবিলাক আপোনাৰ খাবো নালাগে আচলতে, আপুনি যাওঁতে সময়ত ঘৰৰ পৰা আপুনি, ঘৰৰ পৰা আপুনি যিহেতু আপুনি অ গাঁওৰ মানুহ আপোনাৰ আমাৰ কি হয় আমাৰ গাঁওৰ মানুহ বিশেষ আমাৰ সেইবোৰ টাউনীয়া খাদ্যবোৰ আমাৰে মানে আমাৰ মানে কি কৰে আমাৰ পেটত মানে আপোনাৰ সেইবোৰৰ আপোনাৰ
আমি খাব লাগে আমি কি আমাৰ আপুনি যদি উশাহ চাউলৰ ভাত কেইটামান যদি আপুনি যদি খাই গ'ল বা পানী দিয় পইতা ভাত খাই গ'ল হেঁতেন আপোনাৰ দিনটো কাৰণে আপোনাৰ এটা আৰাম হৈ গ'ল বুজিছানে। হয় হয় গম পাইছো বাৰু আপোনাৰ পেকটো বেয়া। য়া হেৰি কৰিবচোন আপুনি কোলা নিমখ আছেনে?
কলা নিমখ নাই নহয়।
অ এটা কাম নহ'লে এয়া গৰম পানী এগিলাচ ল'ব, কুহুমীয়াৰ গৰম পানী দেই ইমান উতলাই ইমান নহয় আৰু। খাব পৰা যাব, তাত আপুনি অলপমান তাত নিমখ দিব,
নিমখ দি পেলাই আপুনি সেই পানীটো আপুনি খাবচোন। খাই দিলে আপোনাৰ কিহব আপোনাৰ যিটো আপোনাৰ হয় হয় আপোনাৰ যিটো আপোনাৰ শৌচ আছে শৌচাৰ আপোনাৰ মানে কি হ'ব শৌচ শৌচটো আপোনাৰ ভাল হ'ব লগতে আপোনাৰ যি আপোনাৰ গেছৰ সমস্যা আছে গ গেছৰ সমস্যাটো ঠিক হৈ যাব।
হয়, হয়, হয়।
আপুনি খাব আপুনি, আপুনি এতিয়া-য এতিয়া যদি আপুনি যদি, অকণমান যদি আপুনি আ পাৰে তেনেহ'লে আপুনি এতিয়া খাব পাৰে, এইটো আপুনি খালে মানে বহুত মানে ভাল আৰু আমি আচলতে গ-গাঁওৰ মানুহ যে, আমাৰ ইয়াত মানে কি হয়, আপোনাৰ আপোনাৰ মানে এনেকুৱা পেটৰজনিত আপোনাৰ সমস্যা হ'লে আমি কোনো দোকানে চোকানে নাযাওঁ আৰু বুইছে। আমি, আমি আপোনাৰ ডাইৰেক্ট আপুনি কি কৰোঁ আমি এয়া সেইবোৰে আমি যি আপোনাৰ ঘৰুৱা, যি আপোনাৰ থলুৱা আপোনাৰ যি আ ব্যৱস্থা পানী আছে আপোনাক সেই ঠিক সেইদৰে আমি মানে গোটেইখিনি আমি মানে কৰোঁ আৰু চিকিৎসা।
মানে মোৰ মানে কি হ'ল জানানে? মই মানে আপোনাৰ বিৰিয়ানী খাইছিলোঁ। খাই পেলাই আপোনাৰ মই মানে ঠাণ্ডা এটাও খাই দিলোঁ। চিপচ দুটাও খাই দিলোঁ, তাৰপিছত আমলখু পেকেট যে সেয়াও খালোঁ বুইছে, তাৰপিছত পাচ পাছ যে, সেয়া খালোঁ, এতিয়া মোৰ গোটেই মানে পেট চলা হৈ গৈছে বুইছে মোৰ অৱস্থা বেয়া হৈ গৈছে, মোৰ মানে আপ, ডাউন হৈ গৈছে গৈ লেটিঙৰ পৰা।
হয়, হয়, পেট চলা সমস্যাটো আচলতে বেয়া দেই, আপোনাৰ কি হৈছে আজি আপোনাৰ ৰাতিটো আপোনাৰ
মানে হেৰি মানে বহুত মানে, মানে কি ক'ম আৰু মানে পায়খানা প্ৰব্লেম হৈ গৈছে গৈ গম
হয়, হয়, হয়, এইটো গৰমৰ, গৰম-গৰম-গৰম কাৰণেও হয়, এই ত' আপোনাৰ
নাই মই মানে আপোনাৰ আজি উল্টা ফুল্টা খাই দিলোঁ বুইছে। মই মানে দৰমহা সোমাইছিলে। পইচা কেইটামান পালোঁ, সেইকাৰণে যি, তি মাৰি দিলোঁ। মাৰি পেলাই আপোনাৰ এতিয়া মোৰ অৱস্থাটো বেয়া বুইছে, কি ক'ব আৰু মোৰ এনেকে চলি আ আছে আৰু দিন আৰু।
হয়, হয়, আৰু কি কৰিব আপোনাৰ, আপোনাৰ হয়, হয়, কি মানে জানে? বিশেষকৈ কি হৈছে, আপোনাৰ যিহেতু আপোনাৰ গছ গছনিবোৰ কাটি পেলাই তহিলং কৰি দিছে ন'। যি আপোনাৰ গৰমৰ পকো আ গৰমৰ আপোনাৰ যিটো আপোনাৰ মানে প্ৰকোপ আপোনাৰ বৃদ্ধি পাইছে ন' সেই তাৰফলত আপোনাৰ কি বিভিন্ন ধৰণৰ আপোনাৰ ছালজনিত আপোনাৰ সমস্যাৰ সৃষ্টি হয়। আপোনাৰ গাত আপোনাৰ চাব সৰু, সৰুকে আপোনাৰ মানে সৰু, সৰুকে আপোনাৰ মানে কি হয়, আপোনাৰ এয়া গু গুটি নিচিনা আপোনাৰ উঠি যায়, ছালৰ আপোনাৰ এইটো মানে সমস্যা এইটো গৰমৰ কাৰণে হয়, আপোনাৰ গাল, মুখ আপোনাৰ কি হ'ব আপোনাৰ ৰঙা পৰি যাব, সে-সেইবাবে সি ঠিক সেইদৰে আপোনাৰ কি হয়, গৰমৰ, গৰমৰ দ্বাৰা আপোনাৰ কি হয়? পে-পেটতো আপোনাৰ মানে তাত আপোনাৰ হেৰি কৰেগৈ অসুবিধা কৰেগৈ। পেটৰ কাৰণটো আপোনাৰ গৰমৰ কাৰণে হয়, গতিকে আপুনি কি কৰিব উম, আ, মই
মোৰ মানে এতিয়া আপোনাৰ কেনেকুৱা লাগি আছ মোৰ মানে এতিয়া মানে বৰ্তমান আপোনাৰ মোৰ বমি, বমি লাগি আছে গম পাইছেনে? মানে, এতিয়া মই মানে আপোনাৰ বহুত মানে অশান্তিত ভুগি আছ
হয়, হয়, আপোনাৰ অত্যাধিক পৰিমাণে আপোনাৰ গেছৰ সমস্যা হয়, গেছ
গেছৰ সমস্যা, আপোনাৰ বিৰিয়ানী মাৰি দিলো ন'। আপোনাৰ বিৰিয়ানীখিনি মানে আপোনাৰ লগত মানে চিকেন টন্দুৰি দিলে টন্দুৰিখিনি মানে মছলা অকন বেছি দিলে, বুইছে?
হয়, হয়।
সেয়া খাই মোৰ আপোনাৰ মানে অৱস্থা বেয়া মই এতিয়া মানে পেট চলা ৰুগত মানে ভুগি আছোঁ আৰু মোক মানে, কেনে অশান্তি লাগি আছে
আপুনি যদি আ হয়, আপুনি যদি পাৰে আপুনি এতিয়া নিশা ভাত টো আপুনি পিয়াজ তেল আ, নে-নেমু চেপি পেলাই খাই দিয়ক বুজিছে?
হয়, হয়। তেনেকেইে খাব লাগিব বুজিছে? কিন্তু মই মানে আপোনাৰ মাংস বনাই থৈ দিছোঁ। এতিয়া মা